হেল্ল'।
অ', শুনিছা?
উ। কোৱা, তোমালোকৰ ডিনাৰত কি দিয়ে?
আমাৰ ডিনাৰত আজি, মঙ্গলবাৰ যে আজি মাছ থাকিব।
অ'।
সোমবাৰে এনেই সুধা ভাত।
উ।
মঙলে বুধবাৰে ডিম দিয়ে। আকৌ বৃচ
উ।
স্পতিবাৰে মাছেই দিয়ে। শুক শুকুৰবাৰে আমাৰ আকৌ আৰু দিনত চব দিনত নহ চব চবজি তবজিৰে দিয়ে।
উ। ঠিকে।
আমি যেতিয়া প্ৰথম প্ৰথম আহিছিলো তেতিয়া খানা ভালে আছিলে দেই।
উম।
কিন্তু এতিয়া তাৰমানে মানুহ চেঞ্চ হ'ল বনোৱা।
সেইকাৰণে বেয়া হৈছে মানে?
অ' তো আজিকালিটো নিসিজেও। ভাতো নিসিজে কালি দালিও সিজা নাই ভাজিও সিজা নাই।
কমপ্লেইন নিদিয়ে?
দিয়া হয় দিও লাভ নাই।
উম
ৱাৰ্ডেনক কলে ৱাৰ্ডেনে কয় কিনো মই কি কৰিম বুলি কয়।
উম।
মানে আমাৰ ৱাৰ্ডেন মেমজনী অ' যোনজনী হেৰি হয় চেয়াৰমেন হয় মানে ডাইৰেক্টৰ মানে যোনজনীমানে কলেজ হয় ন' এখন হে মানুহ জনী ভাগিনীয়েক হয়।
উম।
সেইকাৰণে মানে নিজৰ অলপ হেৰিটো চলাই আৰু। কিন্তু এতিয়া যাবগৈ এতিয়া ন নতুন মেম এজনি আহিছে। এতিয়া এচিষ্টেন বুলিয়ে কৈছে কিনেবেলাক যাবগৈ মেম জনী। তাৰমানে আগৰ জনী। এ এইজনী মেম বাৰু এতিয়ালৈকে আমি ভাল দেখি আছো। যানো পিচলে কি কৰে গৈ।
অ' এনেও হোষ্টেলত খানা বেয়াই থাকিবে দে এনেও ভাল কেতিয়াও নাথাকে।
অ' সেইটো
অ' ভাৰা থাকিব নোৱাৰি নেকি নিজে ৰুম লৈ?
তাৰমানে আমাৰ আমাৰ যোনটো আগৰ বেষ্ট আছিলে সিহঁতলৈকে দিছিলে অ' কিন্তু আমাৰ বেষ্টৰ পৰা দিয়া নাই। কিন্তু আমাৰ বস্ত কাৰ এজনী কলেজ তাই ঘৰ ইয়াতে। সেইকাৰণে তাই অহা-যোৱা কৰিব দিয়ে। আৰু এজনী ছোৱালী আছে তাই এই যে যোনখিনি আগৰ চিনিয়ৰ, সিহঁতৰ লগত থাকে। তাই মানে বায়েক সেই তাগ দিছিলে
উম।
বাকী আামাক নিদিলে। এতিয়াও বাৰু এইটো আমাৰ জুনিয়ৰ খিনিও বাৰু সিহঁতিও বাৰু ভাড়া লোৱা নাই।
অঁ। এনে কাজিয়া- চাইজিয়া হয় ন হোষ্টেলত ছোৱালী ছোৱালীয়ে কিয় বস্তুক লৈ?
তেনেকে আমাৰ ৰুমটোত ইমান নহয়। আমি অহাৰ পৰা একেলগে থাকিলে যে। আমাৰ ইমান নহয় কিন্তু মাজে-মাজে কিছুমানৰ তৰ্কাতৰ্কি লাগে। কিন্তু লগে লগে ভালো হৈ যায় বাৰু।
লাগে ছোৱালী থাকিলে লাগে ন'। উম'। ৰাতি কেতিয়া শুৱা পিছে।
মইতো যেতিয়াই টোপনি ধৰে তেতিয়াই শুই যাওঁ। মানে বেছি সোনকালে নহয় আৰু কেতিয়াবা এঘাৰটা, বাৰটা বাজে। কেতিয়াবাতো মানে কেতিয়াবাতো লিখি লিখি তিনটা, চাৰিটাও বাজি যায়।
উম, টোপনি নাহে ন ৰাতি।
উম, নাই নাই আমাৰ বহুত লিখিবও থাকে ন। আমাৰ কেতিয়াবা তিনিটা, চাৰিটা। পাঁচটা তেনেকে বাজি যায় শুবলৈ নাপাওঁ।
আৰু
সেয়াই।
অঁ', টোপনিয়ে লাগি যায় অঁ এদিন আকৌ অলপমান বতৰটো ভাল কাৰণে এইকেই ইমান গৰম আছিলে।
অঁ, '।
উম।
সেইটোৱে, আমাৰতো আমি চাটৰ একে ওপৰতো থাকো। কি গৰম আমাৰ ৰুমটো।
উম।
উম। বাকী তলৰ ৰুম কেইটা ঠাণ্ডা। কিন্তু তাত চিনিয়ৰ থাকে একে তলৰটোত জুনিয়ৰ থাকে। আমাকহে অকল ওপৰত ফচাই থৈ দিছে।
উম।
হ'ল। জুনিয়ৰ চিনিয়ৰতকে আমাক কোৱানটিটিটো অলপ কম।
অ'।
সেইকানে আমাক ইমান পাত্তা নিদিয়ে।
উম থাকেই এইবিলাক।
উম আৰু মানে আমাৰ ৰুমটোত তেনেকে কমপ্লেইন দিবলৈ কোনো নোলায়। কাৰো সাহস নাথাকে মানে।
অ'।
তাৰমানে আমাৰ ষ্টুডেন কম ন। সেইকাৰণে মানে ভয় কৰে। গালি খাম বুলি।
অ উম বাকী কোৱা ইয়াতে আৰু কথা পাতি থাকিবই লাগে, কথা পাতি থাকিবই লাগে ন।
পিছত ফ্ৰী থাকিলে আকৌ কৰিবা, হাঁ?
একবাৰত কৰিব নোৱাৰ, কেতিয়া দুবাৰে পাৰি নেকি কৰিব কাৰণে।
নহয়, পাৰি।
তুমি যেইবাৰ মন যায় সেইবাৰ কৰিব পাৰা।
অ'। তেতিয়াহ'লে ঠিকে।
লাগে। হেল্ল'!
উম, কোৱা।
বাকী, আজি ভাত কিহেৰে?
ৰাতি?
অঁ।
ৰাতি ভাত কিহেৰে তাকে আকৌ, কি বা খাও।
অঁ। মায়ে বনাই নে তুমি বনোৱা?
ময়ও বনাওঁ মায়েও বনাই।
অঁ
ফিফটি ফিফটি আৰু।
উম, ভালেই তেনেকে কৰিলে
উম ভালে কিন্তু বাৰু
তোমাৰ ঘৰত, ঘৰত মানে থাকি-থাকি বৰ নালাগে?
মোৰ
উম
ঘৰত থাকি কি বৰ লাগিব, কেতিয়াবা বৰ লাগে, হলেও ইমান বৰ নালাগে, অভ্যাস হৈ গৈছে।
অঁ
উম এনেই সদায় ওলাইে যাওঁ সন্ধিয়া চাহ খাব। হয় নে বাহিৰত কিবা খাবৰ কাৰণে, কিন্তু আজি যোৱা নাই।
উম তুমি আজিয়ে ফাৰ্ষ্ট নেকি?
নাই কালি আহিছিলো।
উম
কথা পাতি থাকিব বিৰাট বেয়া পাওঁ মানে এনেকে অসান্তি লাগে ন, কি কথা পাতিম তেনেকুৱা লাগে।
মইও ইমান কথা নাপা
উম তুমি পেমেন্ট পাইছা নেকি?
আ ৱাট্এপ কম দিয়া।
হা
ৱাট্আপত কম দিয়া
অঁ আৰু কোৱা তুমি নাচিব জানানে নাজানা?
কি কৰিবলে?
ৰিল্চ বনোৱা নে নবনোৱা?
তেনেকে ৰিল্চ বনোৱা নহয়, ফটো-চটো উঠো, তুমি বনোৱা?
বনাও কিন্তু মই আপলড নিদিও লাজ লাগে
আহ, ইনষ্টাগ্ৰাম আছে?
তাকে। উ, অলকুৱা কিবা-কিবি এনে কৈ থাকা, টাইমটো যাও, গৰমে লাগে। বাকী ফেমিলি আহেনে? ইয়াতে।
অ', মাজে-মাজে আহে।
অ'।
ত মানে সেনাখন বেছিৰি মানে এসপ্তাহৰ আগৰ এ, এসপ্তাহ নহয়, এই এইটো এই চেটাৰডে।
উ।
মাঁ'হতে মৰিগাঁৱলে আহিছিলে। তাইছত মোক নিবলৈ আহিলে। আকৌ জা-জালুকবাৰীত আকৌ বৰ জাম হৈছিলে নহয়। এই যে জাপানৰ এম এল এটো আহিব বুলি যে। তামানে গোতেই ৰাস্তা বনাই আছে। কাৰণে গোটেই এটা ৰোদ ব্লক কৰি থৈ দিছিলে।
উ।
সেইকাৰণে আমি তাত মাহঁতে মোক দিব আহি তিনি ঘন্টা জামত ফচি থাকিলে।
উ।
তাৰ পিছত মই মাহঁতৰ লগতে মাহী ঘৰলৈকে গ'লো। মৰি গাঁও। তাৰপিছত সোমবাৰে গুচি আহিছো যেনিবা।
এ মৰিগাঁৱত এটা গণেশ মন্দিৰ আছে ন?